হেল্ল, অ', বন্ধু শুনিছোঁ, কি খবৰ?
ভাল, ভাল তোমাৰ?
আছোঁ, আছোঁ কি কৰি আছা বাকী?
এতিয়া এ, এতিয়া গাটো ধুই আহিলোঁ আজি দিনত ধুৱা নাছিলো এ, অলপ
অ', দেৰিকে ধূলা গা
নাই আজি দেৰি হ'ল অলপ শুই আছিলোঁ অলপ।
অ', অ'।
তুম-তুমি কি কৰিছা?
মই এনে শুই আছোঁ ৰ'বা।
বাকী আৰু খবৰ কোৱা?
খবৰ পাতি চলি আছে। ভালেই চলি আছে বাৰু
এতিয়া কি ভাবিছা? মানে কি আৰু তোমাৰ অহা পাঁচ বছৰত কি মানে হেৰি আছে তোমাৰ?
অহা, অহা পাঁচ বছৰ ধৰত মানে বহুত কিবা কিবি আশা আছে। নিজৰ এটা জব পাব আশা আছে। চৰকাৰী জব।
হয় নিকি।
চৰকাৰী চাকৰি গৰি চাগ কৰি তাৰপিছছত তাৰপিছত নিজৰ এই চৰকাৰী চৰকাৰী পইচা দি ঘৰ অ ঘৰ এটা বনাব আশা আছে নিজৰ ঘৰ মানে, নিজাকে ঘৰ এটা এটা বনাব তাৰপিছত আৰু গাড়ী এখন লব আশা আছে এদিন ত তাৰ আহ তাৰ পিছত বিয়া বাৰু যি হব তাৰ পিছত পিছত
হয় হয় হয় বিয়াবাৰো কৰিব লাগিব টাইমত।
অ টাইমত কৰিব লাগিব আৰু। এই পাঁচ বছৰৰ ভিতৰত। পাঁচ বাাঁচ ছয় বছৰ ভিতৰতে কৰিব লাগিব।
বিয়া পাত ব লা
বাকী তোমাৰ পাঁচ বছৰৰ কি আছে প্লেন, অহা পাঁচ বছৰ তোমাৰ কি প প্লেন আছে?
প্লেন মানেতো আৰু কি আৰু চাকৰি পালে ভাল নাপালে আৰু কি কৰিম?
এ চাকৰি পা পাবা ট্ৰাই কৰি যোৱা চাকৰি পাবা।
নাপালে আৰু কি কৰিবা আৰু তোমাৰ আৰু নাপালে বেলেগ হলেও কৰিব খাব লাগিব বেলেগ কাম কৰিলেও খাব লাগিব তোমাৰ আৰু।
উম নাই নাই অঁ খাবতো লাগিবই।
আমাৰ তোমাৰ কিবা তাহৰি চাকৰি পালে চাকৰি পালোহে আৰু খাই আছে নে মানুহে। তোমাৰ বিজনেছ ব্যৱসায় কৰি আছো বহুত কিবা কাৰি আছে। সেনেকে চলিব লাগি ব।
ব আৰ ক চাম চ সি অহা নাই। চাউল আছে কোৱা এটা
অ অ অ আৰু সেই আৰু তোমাৰ এনেকে থাকিব লাগিব কিবা এটা কৰি, কাম বন
চাকৰি এটা পালে ভাল মানে। যিকোনো চাকৰি এটাৰ মানে মানে ভাল ভালকে চলিব পাৰি আৰু হয়নে।
হয়।
যিকোনো চাকৰি মানে পালে চৰকাৰী চাকৰি বা যিয়ে হওক। চাকৰি থাকিলে ভাল মানে কোৱাটাৰ পায়। থকাতে কোৱাৰটাৰ পায়।
কোৱাটাৰ পাই ন? নহয় আজিকালি চাকৰি এটা থাকিলি ভাল আৰু তোমাৰ।
হুম হুম কোৱাটাৰ পাই তাৰপিছত বহুত সুবিধা ন। নাই মই এইটো কোৱা নাই চৰকাৰ প্ৰাইভেড চা চাকৰি চাই চৰকাৰী চাকৰি বহুত সুবিধা ন।
বহুত প্ৰাইভেট চাকৰি, প্ৰাইভেট চাকৰিত তোমাৰ। ঘৰত আহিম বুলি বুলি আহিব নোৱাৰি।
অ'অ' ছুটি নিদিয়ে। চৰকাৰী টো নহয় ন। তোমাৰ যেতিয়া মৰ্জি তেতিয়া আহা।
চৰকাৰী চাকৰিত তুমি চুটি লৈ আহিব পাৰিবা, তুমি ঘৰত কিবা অসুখ চসুখ হ'লে আহিব পাৰিবা।
ছুটি ল'বই নালাগে চাগে মানে মানে তোমাৰ ইচ্ছা আৰু যদি। যেতিয়া আহা লেটাৰ এখন দিলে হ'ল।
হয়।
উম।
তেনেকে, আৰু তোমাৰ হেৰি চেৰি লিভ পাই নহয়। কিবা যদি তোমাৰ তাত থাকে। তেনেকুৱা আৰু বহুত কিবা। তোমাৰ মাহত লিভ।
অ' লিভ থাকে, লিভ থাকে উইক্লি লিভ থাকে মানে চাৰি দিন কৰিলে দুদিন বন্ধ। একদিন বন্ধ।
আৰু তোমাৰ।
এনেকুৱা থাকে।
শনি, শনিবাৰ ছেকেণ্ড চেটাৰডে'।
ছেকেণ্ড চেটাৰডে আৰু ফৰ্ চেটাৰডে বন্ধ থাকে হয় হয় চিভিলত।
অ', অ', অ', অ, আৰু তোমাৰ হেৰি থাকে ৰবিবাৰেতো থাকেই অফ।
ৰবিবাৰেটো এনেও অফ।
কিন্তু উদজাপত নাপাও তুমি এইবিলাক সুবিধা।
নাই নাই প্ৰাইভেট জবত খালি উম, উম দেওবাৰেই বন্ধ অকল।
অ'যাব পাৰে।
দেও দেওবাৰে বন্ধ আৰু কিছুমান কিছুমান অফিচৰ ষ্টাফক দেওবাৰে মানে দেওবাৰ দেও দেওবাৰটোও ভাগ কৰি দিয়ে আজি দেওবাৰ যদি এইটো এমপ্লয় কৰিল আজি কালি দেওবাৰ এইটো বাৰ কাৰ পৰিব মানুহে কৰিব কাম
অঁ নাই ৰাজ প্ৰাইভেট প্ৰাইভেট ত জবত তাৰমানে তোমাৰ হেৰি আছে তোমাৰ অঁ কি বুলি কয় ৰবিবাৰেও যায় তোমাৰ
ৰবিবাৰেও যায় মই তাকে কৈ আছো মানে উ মানুহকেইটাক মানে কৰ্মচাৰীকেইটাক ভাগ কৰি দিয়ে তুমি আজি এইটো তুমি আজি ৰবিবাৰটো কৰিবা তুমি নেক্স ৰবিবাৰটো কৰিবা হয় নে
তোমাৰ মানে কি এ ৰাতি ডিউটি থাকে তোমাৰ সন্ধিয়াও থাকিব ৰাতিও থাকে
হয় হয় ৰাতি চৰকাৰী বেছিভাগে জব নাইট থাকিলে নাই ডে থাকিলে ডে
চৰকাৰীতটো নাই ৰাতি নাথাকেই তেনেকুৱা চৰকাৰী চাকৰিতে তোমাৰ ডিফেন্স বিলাকত থাকেই অলপ
উম তাৰপিছত ইয়াত থাকে না ট্ৰেফিকত
ট্ৰেফিকত তাকেইতো সেইবিলাকো দি ডিফেন্সাতে পৰে
অ' ট্ৰেফিকত নাইট থাকিলে নাইট ডে থাকিলে ডে
অঁ অ' ডিফেন্সত থাক থাকেই কিন্তু তোমাৰ বাকী নাথাকে চিভিলত তেনেকুৱা আৰু
চিভিলত কি কি পৰে জব মানে চৰকাৰী
পৰে তোমাৰ স্কুল বিলাক পৰে মাষ্টৰ বিলাক তোমাৰ শিক্ষক তোমাৰ পিছত তোমাৰ গোটাই ডি চি অফিচৰ কাম তোমাৰ পঞ্চায়তৰ কাম বাকী তোমাৰ চিভিলেই আৰু ডিফেন্সৰ বাহিৰে চব চিভিল
বাকী ডিফেন্সত
বাকী ডিফেন্সত বাদ দি চব চিভিল বাকী
অ' গম পাইছো গম পাইছো
ডিফেন্সটো তুমাৰ কি বুলি কয় অসমীয়াত হেৰি বুলি কয় নেকি অসামৰিক বিষয়া নে কি বুলি এনেকুৱা কিবা কিবা তেনেকুৱাই কয় ডিফেন্স
হয় হয় হয় কয় কয়
ক, কষ্ট আছে। কষ্ট আছে। চব কাম কৰাৰ কে কষ্ট আছে। কষ্ট নকৰাকে ফল নাপায় ন।
তোমাৰ য থাকে তোমাৰ চেণ্ট্ৰেলত থাকে এইবিলাক ডিফেস বৰ্ডাৰ এৰিয়াত বি এছ এফ বুলি কি কয় তোমাৰ ব'ৰদাৰ চিকিঅ'ৰিটি গাৰ্ড এইবিলাকতো আৰু কষ্ট বহুত
এইবিলাকত কষ্টও বহুত। এইবিলাকত কষ্টও বহুত। এইবিলাকৰ লাইফৰো দাম নাই। মানে লাইফৰ দাম মানে, যেতিয়া তেতিয়া যি তি হ'ব পাৰে।
অ, হ'ব পাৰে অ'। তোমাৰ
চেলাৰীটো পাব বাৰু বহুত
চেলাৰী আছে চেলাৰিটো ভালে পাই।
চেলাৰী বহুত। না-নাইনটি, নাইনটিৰ ওপৰত পাইছিলোঁ।
চি আৰ পি এফৰ তোমাৰ জোৱান বিলাক চাবাচোন কিমান মৰি থাকে। তোমাৰ মাওবাদী বিলাক মাওবাদি বিলাকে যে, বোমা দি মাৰে।
অ', তাকেতো ইহঁতৰ লাইফৰ দাম নাই কি ক'লো মই মানে এহঁত ভাৰতৰ কা মৰিব লাগে আৰু।
দৰমাহা কিন্তু পাই তোমাৰ দৰমহাটো ঘৰৰ, ঘৰৰ মানুহেৰ কাৰণে ভাল কিন্তু নিজৰ কাৰণে একো লাভ
নিজৰ কাৰণে এখন নিজৰ যে-যেতি-তেতিয়া কি হ'ব পাৰে।
কৰে আৰু তোমাৰ সেই আৰু তোমাৰ ঘৰৰ কাৰণে ত্যাগ কৰে আৰু গোটেইখিনি।
হয়, হয়, হয়।
ঘৰৰ কাৰণে ঘৰৰ পৰিয়ালৰ কাৰণে চব শেখ কৰী দিয়ে আৰু তোমাৰ দেশৰ কাৰণেও কৰে। দুইটাই কৰে।
অ, এইটো হয়। এ, এ এটো মানে ডিউটি কৰি আছ বুলি টো আমি গীত ভালকে আছো ন।
হয়। ইয়াতে, এইটো কাৰণেই
এইটো, এইটো বাৰু এটা ভাল যে ইহঁতৰ কাৰণে আমি ভালকে মানে শুব পাই আছো, খাব পাই আছো।
খাব পাই আছোঁ। অ বাই নিজৰ দেশৰ পৰা আক্ৰমণ কৰিব প নাই
বা পাৰ নাই আক্ৰমণ কৰিব। এ এটা যদি নাথাকিল হয় আমাকচোন কেতিয়া বাতে উলাই দি গল হয়।
হয়, হয় বৰ্দাৰ সেইকাৰণে ভাল বৰ্দাৰ চিকৰিটিো সেইটোৱেই আৰু। তাতে বাহিৰৰ হেৰি আক্ৰমণ কৰিব নোৱাৰে আহিব নোৱাৰে ভিতৰত।
উম', উম '।
এইটো এইটো কিন্তু ভয়ো লাগে অলপ। সেইটো চাকৰি কৰিব।
ভয় ভয় লাগে, ভয় লাগে যদি তুমি তুমি যদি নিজৰ ওপৰত বিশ শ্বাস আছে এইটো চাকৰি কৰিব পাৰিবা। নহ'লে বিশ্বা স নাথাকিলে নাই এইটো চা বহুত হাৰ্ডো হয় ন, ইমানো ইজি নহয়।
খাৰ আমিতো নোৱাৰিম ট্ৰেইনিঙতে গুচি আহিব লাগিব।
অ'। এহঁতৰ ডিউটি যেতিয়া তেতিয়া না না না নাথাকে যুদ্ধৰ সময়ত কিন্তু যি লাগিব লাগে ন।
হয়, হয়।
যেতিয়া তেতিয়া ডিউটি নাই ইহঁতৰ যেতিয়া যুদ্ধ হব তেতিয়া পুৰা লা লা লাগি দিব লাগিব।
লাগি দিব লগা হয় সেইটো হয়, হয়।
এইটো কাৰণে এইটো চাকৰি চবে কৰিব নোৱাৰে।
নোৱাৰে নহয়। বাকী
মইতো নোৱাৰো ম মইতো গ'লে প্ৰথম ইয়াতে মানে আউট হৈ আহিম।
মই নাই মই ন মইও নোৱাৰো এইটো মইও নোৱাৰো।
তুমিও মানে এইটো চবে নোৱাৰে মানে তেজ দিব লাগে ন বহুত।
হয়, হয় আৰু তোমাৰ পুলিচতো পাৰি কি ন ন কিন্তু পুলিচতো পাৰি পুলিচত এইটোত ৰিস্ক নাই তেনেও।
পাৰে পাৰে পুলিচৰ ৰিস্ক নাই। পুলিচৰ আৰু কি ৰিস্ক?
পুলিচত ৰিস্ক তাৰমানে পুলিচত ইমান হেৰি নাই ৰিস্ক। তোমাৰ হেৰি আছে তোমাৰ চেভ বহুত চেভ আছে।
পুলিচত ইমান কচ ত নাইটো
সেইটোয়েতো আৰু ঠিক আছে দিয়া পিছত কথা পা ম এই বিষয়ে
ঠিক আছে ঠিক আছে ৰাখিছো ভাল লাগিল। তোমাৰ লগত কথা পাতি, ঠিক আছে।
ভাল লাগিল মোৰো ভাল লাগিল তোমাৰ লগত কথা পাতি ঠিক আছে ঠিক আছে।
হয়